অ কি কৰি আছা
আছো এনে ৰবা তুমি
অ ভাত খালা
উম খালো তুমি খালা
অ ময়ো খালো বাৰু
আহ কোৱাচোন
অ এ তোমাক নহয় মই এটা কথা সুধিব লগা আছিল
আহ সোধা সোধা
অ ৰবা দেেই এইটো মিন তোমাৰ তোমাক কথাটো ভালকে শুনা নাইচোন
অ, হেল্ল' শুনিছানে?
আহ-আহ আহিছে বাৰু অলপ
আহ কোৱা?
উম,
এতিয়া এই, মানে চবৰে ধৰা জীৱন মানে প্ৰত্যেক মানুহৰে জীৱন এটা-এটা জীৱন নিজৰ জীৱনৰ লক্ষ্য় থাকে ন
আহ,
ত' আহ তোমাৰ জীৱনৰ লক্ষ্য় কি বাৰু
মোৰ জীৱনৰ লক্ষ্য এতিয়া ধৰা চবৰে এটা সপোন থাকে ন তেনেকুৱাই মোৰো এটা ভাল মানে পঢ়ি শুনি এটা ভাল চাকৰি বা ভাল সফল ব্ক্তি হোৱা তেনেকুৱাই
আহ হটো আৰু এতিয়া তুমি জীৱনৰ লক্ষ্য মানে কি বুজা মানে? মানে মানে কি জীৱননৰ লক্ষ্য মানে কি হেতু কি?
আচ্ছা, এতিয়া মানে নিজৰ-নিজৰ জীৱন
আহ অ'
মানে কি কৰিব সফা লাভ কৰিবলে
অ' হেৰি
তেনেকুৱা হেতুকে ভাবোঁ মইয়ো আৰু মানে এটা মানে স্পষ্ট উদ্দেশ্য হোৱা উচিত। মানে ধৰা ধৰা মানে তেওঁলোকে জীৱনটোত কি কৰিব আগুৱাই গৈ তেনেকুৱা আৰু লক্ষ্য নাথাকিলে মানে মানুহৰ জীৱনটোত
উম। কাম নাই এই কাম নাই মানে
লক্ষ্য় মানে বনাই থ'লে নিজৰ সময় আৰু
আহ
অহ' সময়ো মানে সময় আৰু শক্তি দুইটাই সঠিক কামত ব্য্য়ৱহাৰ হব পাৰে বুলি ম ভাবো
অ' অ' অ' সেইটোৱে এতিয়া অহ তোমাৰ মতে ধৰা, অ শুনিছো তোমাৰ মতে এ যে তোমাৰ জীৱনতটো এটা লক্ষ্য আছে ন?